অ গুড মৰ্ণিং গুড মৰ্ণিং।
গুড মৰ্ণিং, কি কৰিছা?
এয়া ভালে আছো দিয়া তুমি তোমাৰ কি খবৰ?
মোৰ ভালে আছে এতিয়া চাহ একাপ বনাইছো খাবলৈ।
অ ভালেই কৰিলা। ঠিকেই আছে ঠিকেই ময়ো এনেই অলপমান আাছিলো সে কাৰণে মোৰ অলপ মনত পৰিলে।
উম।
ফটো চাই আছিলোঁ মানে মই এলবামত।
অহ।
তোমাৰ তোমাৰ মোৰ আৰু আমাৰ স্কুলখনৰ ফটো দেখা পালো।
অহ।
পুৰণা কথাবোৰ মনত পৰিল বোলো।
অ সেই বুলি ৰাতিপুৱা ৰাতিপুৱা মনত কলা কৰিলা উম। কি কোনটো ফটো চাইছিলা
এ আগৰে আমাৰ একেলগে খেলি থকা খেলনাবোৰ আমি প্ৰথমতে আমি ওচৰে ওচৰে নাছিলো জানো
অ
আমি যে খেলনাবোৰ খেলিছিলোঁ যে।
অ অ মনত আছে নে নাই মই তোমাক এইবাৰ মাৰি দিছিলো যে দুখ পাইছিলা তুমি ভৰিতে
অ কম কম পৰ্যাত নাছিলা আৰু
বদমাছ তো আছিলো মই তমই এতিয়াও নে কি জাগি তো
নাই নাই
অ গাল দিয় অ আমি ভাল লাগিছিলে আগতে এদিন এতিয়া এতিয়া ভাবিলে লাগে আৰু সৰুতে ঠিক ঠিক আছিলে নেকি বুলি হ'বদে।
তাৰ পিছতহে গম পোৱা যায়
সৰুতে ডাঙৰ হবলৈ ইচ্ছা আছিলে কেতিয়া সোনকালে ডাঙৰ হব সু কিনে যেতিয়া ডাঙৰ হলো তেতিয়া সৰুতে ঠিক আছিলে নিচিনাই লাগে
সয়ে সেয়ে চবে এনেকুৱাকে ভাবে বহুতে
উম
আৰু
অ কোৱা
স্কুলত তোমাৰ ইমান কাজিয়া হৈছিলে আগতে
উ
আমি আনকি মোৰো টচ আমি যে স্কুলত খেলনা বস্তু বোৰ লৈ গৈছিলো বেগত ভৰাই ভৰাই
অ
তুমি কি লৈ গৈছিলা আৰু নো, মই পাহৰি গলো ভালকৈ মনত নাই।
মই, মই সৰুতে ক্লাছ ওৱান মানত মই হেৰি হৈ গৈছো। তায়া এটা ফোন নাছিলে নেকি এইটো খেলিব থকা ফন যে, দুৰ্গা পূজা টাইমত ওলাই যায়।
অ, বাৰিবি ফোনবোৰ, গান বজি যাই যে।
অ, কিন্তু মোৰ ওচৰত বাৰ্ব ফোন নাছিলে, মোৰ ওচৰত বেলেগ এটা ফোন আছিলে, মোৰ ওচৰত কিবা সেইটোণে ব, ষ্টাইলছ আছিলেই সেইটো অকণমান কিবা, বাৰবী নিচিনা নাছিলে, সেই ফোনটো। মোক হেৰী, মোক কোনোবা গিফ্ট দিছলে, সিটো বাৰ্থডে গিফ্ট দিছে।
ও, চুইচ টো ডবাইলে যে গানবোৰ বাজে।
অ, সেই ফোনটো বহুত ধুনীয়া আছিলে, সেইটো কাৰণে মই লৈ গৈছিলো মোৰ বাৰ্থ নেক্স দিনাখন, হেডফোনটো, তাৰ পিছত তাত হেৰি হেইগিতা, মোৰ যোনে মাষ্টৰণী বাইদেজননেী আছিললে।
উম।
তাই চালে ফোনটো, কিন্তু মোৰ ফোনটো লৈ থৈ দিলে, তাৰপিছত স্কুল শেষ হোৱাৰ পাছত আৰু। ঘূৰাই দিলে পিছে। কেনেকে, কি মোৰ জানে নহয়, তাই মোৰ জন্মদিন আছিলে বুলি কিনে। গম পাইছ আৰু সৰু আছিলো ন, ত কৈছ আৰু নানিবা বুলি কৈছে মোক।
তাৰপিছত আহি কলো, বহুত ধুনীয়া আছিলে ফোনটো, তাৰপিছত নাজানো কেনেক, কত হেৰালে বস্তুটো। হ, হা ডাৰ্ক গ্ৰীণ, সেউজীয়া ৰঙৰ আছিলো।
অ, সৰু বস্তু আৰু কত হেৰাই গ'ল গমেই নাপাও।
অ, কিন্তু কিছুমান বস্তুবোৰ বহুত মনত আছে।
অ, মোৰো বেবলেট, বেবলেট বুলি এটা আছিলে নহয়। খেলনা, সেইবোৰে খেলিছিলো ঠিকছে বৈ যা ত, তোমাৰ মন আছে মই বেবেবুত যে ভৰাই লৈ আহিছিলো বেগত। আ তুমৰ নিচিনা যে, বস্তু কেইটা।
গম পাইছো, গম পাইছো।
কৰি কিছুমান, মেচিন থাকে তাত লগাই কেনে ঘূৰাই। ঠিকছে কেলিছোমই হম
টিচাৰ কি, টিচাৰ নহোৱা আগতো যে সেই টেবুল বোৰো, তেনেকে এনেকে কৰি থাকে।
অ, মনত আছে বাৰু।
আছে, আছে।
ঠিকছে খেলিলো, ঠিকছে মাৰো খালো টিচাৰৰ পৰা।
অ।
মাষ্টৰণী বাইদেউবোৰ কেনেকুৱা মাৰিলে মোক, সেইবোৰ খেলা কাৰণে মিছ
উম। তোমাৰ তোমাৰ তুমি এইখিনো বহুত টেষ্টি আনিছিলো, আগত।
অ, ৰল, ৰল আনিছিলো নহয় মই।
অ' সেইটোয়ে তোমাৰ অ, মই তোমাৰ টিফিন খাই বহুত ভাল লাগিছ।
তাকে আগতে কতনো টিফিন খাব, পাইছিলো মই নিজে। মই খোলাৰ লগে, লগে মোৰ গোটেই বন্ধু, চুবুৰীয়াবোৰ, চবেই কাঢ়ি কাঢ়িয়ে লৈ যায়। মই নিজে খাব নাপাইছিলো মোৰ টিফিন টো।
এইযে, বেচৰা বেয়া লাগে তো ভাবিলো।
হৈ যায়, নচলে নহয়। অ' ইয়াৰো খাব আছেো বুলি নাই চবে সেৰি খতম।
চবে সি খটাব পিছত মোৰে ভোক লাগি থাকিছিল।
উম। অহ, বহুত পুৰণা দিনবোৰ মনত পৰিছে। আগত স্পৰ্টছ ডে বোৰো ইমান ভাল লাগিছিলে।
আগতে আৰু তুমি জানা মই যে ৰাণিঙত বহুত ভাল আছিলোঁ। অ', মইতো প্ৰাইজো পাইছিলোঁ। ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ মই, ৰাণিঙত। কিন্তু কি হ'ল জানা এইবাৰ? আমাৰ স্কুলত, তোমাৰ আই কাৰ্ড লৈ যোৱা নাছিলোঁ, প্ৰাইজৰ ডে আছিলে। প্ৰাইজৰ ডেৰ দিনাখন মই আই কাৰ্ড লৈ নোযোৱাৰ কাৰণে, মোক ফাৰ্ষ্ট প্ৰাইজটো নিদিলে।
কি পালা তেনে একো নিদিলে?
দিলে নহয়।
অ'।
তাৰ পিছত কি কৰিবা আৰু ৰুলছ বোলে, নিয়মবোৰ মানি নামানা বোলে সেইকাৰণে বোলে
উম, মই চাগে সেইটো, মই সেইটো টাইমত স্কুল অহা নাছিলোঁ চাগে। সেইটো কাৰণে মই গম নাই পোৱা। মই আগত এনেকা দিনবোৰত মই নগৈছিলোয়ে মই ঘৰত, টি ভি চাবলৈ থাক
তুমি আৰু ক'ত আৰু স্পৰ্টছত বেছি নাছ তুমি আছিলা পঢ়াতহে, তুমি খালি পঢ়িয়ে থাকিছিলা।
ইমানো নহয় দেই, ইমানো নহয় দেই। মই কি কয়, ম-ম-মই নোৱাৰো খেলিবলৈ। মই সেইটো কাৰণে ঘৰত বহি কিনে টি ভি চাবলৈ থাকি গৈছোঁ হে, এক্সট্ৰা
উম, কিন্তু তথ থাপিও যে তুমি ক্লাছত নাম্বাৰ ওৱান আছিলা, পঢ়াত।
হেই এনেৱা নকবা, কি উন্নতি কৰিলোঁ ন' থাকিও জীৱনত
নাই হ'ব হ'ব।
দুখ লাগি যায়। আৰু?
আৰু, তোমাৰ আৰু লগৰীয়াবোৰ আছে নে নাই তোমাৰ তাতছত? তোমাৰ মানে কণ্টেক্টছবোৰ আছে নে নাই?
অ', মোৰ বে, নম্বাৰ্চবোৰ আছে কিন্তু আজিকালি জানাই আৰু ক'তনো কথা পত ইমান।
তাই চবে নিজৰ লাইফত বিজি।
অ', ব্যস্ত আছে চবে। আৰু পিছে মোৰ নিজৰও নিমিলে।
মোৰো নিমিলেই কেতিয়াবা কেতিয়াবাহে। অলপ টাইম পাওঁ কেতিয়াবা কেতিয়াবা।
উম। আজি আৰু কি আছে? আজি তোমাৰ চাগে আৰু অফিচ যাব লাগিব আছে চাগে ন'?
অ', অফিচো যাম আৰু।
অ', মোৰ অ', হেৰি মই হাফ ডে লৈছোঁ। পিছতকে যাম অকমান।
ঠিকে ঠিকে, আমাৰ অফিচটো অলপ দেৰিকে হয় ৰ'বা। উম। সেইকাৰণে টাইম পালোঁ বোৰো অলপ এনে ফ্ৰী টাইমো আছিলে। চব বস্তু কৰিকেনে মই আজৰি হলো ভাবিলো অমান ফোনে কৰি লওঁ।
উম তুমি কলেজটো বেলেগ জগাত পঢ়িছিলা ন অলপ বেলেগ বেলেগ হৈ গৈছ
অ অ সেইকাৰণেতো আমাৰ তাষ্টো গুচি গ'ল বোলো বাহিৰত।
অহ
তুমিও ত ইয়াতে নাথাকিলা বাহিৰতে গ'লা।
অ অ
কলেজৰ জীৱনখিনি মোৰ মনতে নাই মোৰ শু-শুইয়ে পাৰ হল নিচিনাই লাগে। এইটো সময়ত মই বহুত কি কয় এনিমে চাইছিলো ন।
অ অ চালো বাৰু ঠিকছ এনিমে কিন্তু তোমাৰ এতিয়া বিজি লাইফ যেতিয়া মই চাকৰি তাকৰি জইন কৰিলো আৰু। ক'ত আৰু তুমি এনিমে চাবা গোটেই দিনটো।
উম এতিয়া এটা এতিয়া এনেও নোৱাৰি, পাৰিম বুলি ভাগৰে লাগে ঘূৰে ফুৰি টাইমত সোমে নিচিনাই লাগে।
অ ফ্ৰী টাইমটোত আৰু তুমি ক'ত আৰু এনিমে চাইবা আৰু। অলপ ৰেষ্ট লবলৈ হয় আৰু তাৰপিছত অফিচ যাবলৈহে
মই মই মই ঘূৰি আছোঁ এনেই বিচনাত ইনষ্টাগ্ৰাম চাওঁ বুলি চালে মই ৰিলছ চায়ে শুই পাওঁ আৰু বেলেগ বস্তু দৰকাৰেই নাই। দুটা দুটা তিনিটা চাইকেনে শুই থাকোঁ। ফোন ধৰি ধৰিয়ে শুই যাওঁ।
ময়ো ঠিকছে শুও। যেতিয়াই টাইম পাওঁ তেতিয়াই সোৱে আৰু। কাৰণ অফিচততো দিনটো কাম কৰা যায়ে।
উম
মোৰ এনেকা সময়ত মোৰ কলেজৰ দিনবোৰ মনত পৰে এনেকে শুইছিলো গৰুৰ নিচিনাকে।
অ আৰু একো টেনচনো নাছিলে খালি স্কুল যাবলৈ মন নাযাইছিলে।
অ সেইটোৱে সেইটোৱে।
টোপনি লাগে দেই। নিচিনা জৰ দৰকাৰ হৈছে নিচিনা লাগে। শুয়ে থাকিব মন শুইয়ে থাকিব মন।
পিছে স্কুল টাইমটো ভালেই আছে ছিলে বেয়া নাছিলে।
হয় আৰু। একো নাই ভালে কৰিলো ফোন কৰিলো। উম তুমি এনে মনত পৰিলে ফোন কৰি থাকিবা।
অ তুমিও কৰিবা বাৰু ঠিকেই আছ নহলে।
অ
তেতিয়াহ'লে ৰেষ্ট লোৱা অলপমান যাবাইটো অফিচ। অ ঠিকে আছে দিয়া মোৰো সময় হব আৰু দিয়া। দিয়া নহলে থাকা লগ পাম।
অ', অ'।